হেল্ল' শুনিছে
অ
হেল্ল অ শুনি আছো কওক ভালে আছা অ শুনি আছো ভালে আছা অ ভালে আছো বাকী খোৱা আছো ভালে খোৱা বোৱা কৰিলেনে নাই
খোৱা বোৱা কৰিলো এ ৰুটি খালো
অ এনে মই
অ পিছে তোমাৰ খবৰ খাতি কেনেকুৱা এয়া দেউতাই বনালে
অ অ খবৰ খাতি ভালে আৰু এতিয়া ইমানো ভাল নহয় অলপমান দিগদাৰ চলি আছে
হা
অ ইমানো ভাল নহয় বোলো অলপমান প্ৰব্লেমটো থাকে ন
অ সেইটো হয় বাৰু উম
উম এ মোৰো একদম ভাল নহয় ম মানে বহুত গা বেয়া
অ অ গা বেয়া যিহে গৰম আৰু এতিয়া
অ বহুত গৰম সোমাইছে বহুত
অ গৰম সোমাইছে নেকি
উম এই দাস এতিয়া আমাৰ কনকলতা হস্পিতেলখন যে টাউনৰ উ সেইপেনিদি চিবিল আছে অহ তাৰ পৰা পঢ়া শুনা ঠিক ঠাক চলি আছে
চলি আছে ন
উম তোমাৰ
মোৰ চলি আছে আৱ ঠিক ঠাক যেন তেন চলি আছে আৰু
অ আচ্ছা
বাকী তুমি কিহৰ আছিলা আৰ্টচ নে চাইন্সৰ নে কিহৰ অ আচ্ছা আছে
উম
মোৰ আগতে আৰ্টচৰ আছিল কি আজিৰ দিনটোত কিবা কৰবাত যাবা নে কি ঘৰতে থাকিবা
নাই ঘৰতে থাকিম গা বেয়া একদম।
অঁ অঁ গা বেয়া ন।
উম কলৈকো নাযাওঁ।
বাকী তোমালোকৰ ঘৰত কোন কোন আছে?
এই মা দেউতা মই ভণ্টি এজনী আছো সৰু।
অঁ অঁ ভণ্টি সৰু চাগে ন?
উম ভণ্টি এবাৰ তৃতীয় মানত।
অ অ। আমাৰো মই মোৰ ভন্টি মা দেউতা। অঁ অঁ, বাকী পিছালে কি কৰিম বুলি ভাবিছা?
পিছলে এ চাকৰি ইণ্টাৰভিউ দি আছো এনেকুৱা এছ এছ চিৰ। অসম পলিচৰ অঁ।
কিহৰ কিহৰ এছ এছ চি কিহৰ দিছা টেন পাছৰ দিছা নে টুৱেল্ভ পাছৰ দিছা?
অ টেন পাছৰ এছ এছ চি, জি বি এ বুলি কয় এইটো।
অ অ এছ এছ চি, জি বি দিছা ন?
উম তাত ধৰ এনেকুৱা ৰিজনিং আহে ধৰ
তাত তোমাৰ কেইটা এটেম থাকে?
তাত অ মই জাষ্ট মোৰ প্ৰথম একজাম হ'ব এটেম
নহয় নহয় মানে ধৰি লোৱা এ পি এ চি তিন টা যে থাকে ফিমেলচ মেলচ
অঁ সেইটোৱে তাত ধৰ মোৰ একজাম হ'ব তাৰপিছত ধৰ ৰানিং হব উম তাৰপিছত ডকুমেণ্টৰী পৰীক্ষা লব। তিনিটাই বুলি কব।
অ অ।
উম পিছে এই তোমাৰ তুমিতো ছবি তবি ছবি তবি আঁকা নহয় ন?
অঁ অঁ, ছবি তবি আঁকি আছো এতিয়া সেয়াকে আৰু তোমাৰ কি আৰু ঘৰ চলিবটো নোৱাৰে নিজৰে খৰচ ওলাই থাকে আৰু খৰচ দুটামান।
অঁ সেইটো হয় বাৰু, মানে মোৰ এখন আঁকিব লাগিছিলে ৱালত।
অঁ।
অঁ মানে এনেই তুমি আঁকিব পাৰিবা নেকি?
অঁ অঁ কিমান ডাঙৰ ৱাল? বেছি ডাঙৰ নে অলপ কম ডাঙৰ কেনেকুৱা ৱালৰ চাইজ কিমান?
এ আঁহ দহ ফুট।
তোমাৰ অঁ তোমালোকৰ ঘৰৰ ভিতৰত নে?
উম ভিতৰৰ
অ অ হ'ব মই আঁকি দিম তোমাক এনে কালাৰৰ যোগান খিনি যদি তোমালোকে দিয়া তেতিয়া হলে মানে প্ৰাইচটো অলপ কমি যাব। মানে আজিকালি কালাৰটো দাম থাকে যদি কলাৰৰ দামটো তোমালোকে নিদিয়া
উম।
তেতিয়া সেই টটেল এমাউন্টটো অকনমান বাঢ়ি যাব ইফাল ইফাল হব সেইটোৱে।
অ আচ্ছা। অ এনে তোমাৰ চ এই ছবি অঁকাত চাইড বিজনেছ হৈ থাকে আৰু ন?
অ চাই লৈছে চাই লৈছে সেইটোৱে মেইন পফেশ্বন বনাব নোৱাৰে মানে আমাৰ ইয়াত তোমাৰ সেই ভেলুয়ে বুজি নাপায় ন
অ সেইটো হয় বাৰু
দুজন এজনেহে পায়
উম
নাই ক নাই কৰা
উম পিছে ভাত পানী খালা নে নাই
ভাত-পানী নাই খোৱা মই উঠিছো হে অলপ আগতে উ উঠি পেলাই সেই মোৰ লগৰ এজনৰ মোৰ তাত এই বক্সটো আছিলে তাৰ চাউড বক্স টো
উম।
এই কৌশিক বুলি কয় মোৰ লগৰটো
উম।
তাৰছত সি আহি পেলাই এই ফোন কৰিলে মই সাৰ পাই গ'লো, তাৰ পিছত সেই তাক বক্সটো দিলো তাৰ পিছত এতিয়া মই সেই টেবুল-চেবুল চাফা কৰি আছো দুয়া
হোৱা এঘৰ ন মই শুইয়ে আছো
অঁ অঁ।
কি কৰিম আৰু
গা বেয়া ন এ অ' আৰ এছ, ইলেক্ট্ৰন এইবিলাক খাই থাকিবা বুজিছা নে নাই?
অ আনিছো বাৰু ইলেক্ট্ৰন আউ আৰ এছ এইবোৰ
অ অ মইও ইলেক্ট্ৰনটো খাই থাকো লেক্টন টো খাই থাকিলে মানে তেলটো খালে ভাল
অ সেইটো গম পাওঁ বাউ
উম'সেইটো কি থাকে তাত অ আৰ এছ বেষ্ট অন হু ফৰ্মূলা কিবা-কিবি থাকে
অ, অ আৰ এছ চে
অ' আৰ এছ ৰ ফুল ফৰ্মটো জানা নেকি অৰেল হাইড্ৰেচন চল্ট বুলি কয়।
অ অ অৰেল
ৰিহাইড্ৰেশচন চাল্ট।
অ আচ্ছা হা অ হে এম গম পাইছো বাৰু
উ মই বাৰুটো সেই পেকেট টো চাই কৈছো
অ অ। অ আচ্ছা। পিছে তোমাৰ এই বিজনেচটো কেনেকুৱা চলি আছা?
মোৰ মানে তোমাৰ সেই কুকুৰৰ ফাৰ্ম এখন আছে
অঁ।
এই তাতে তোমাৰ এই ফমেৰিয়ান আছে গ'ল্ডেন ইটিভাৰ আছে গান্মান চাফাৰ্ড আছে
উম।
সেয়া তোমাৰ সেই সেয়া ব্ৰিডিং কৰোতে ব্ৰিডিং কৰি পেলাই, সেই পোৱালি বিলাক আপদান কৰোতে অলপ কষ্ট হয়
উম।
তাৰপিছত প্ৰফিট এটা ইমানো মানে নহয় আৰু মানে সেই সৰু পোৱালী কেইটাক যতন কৰাটো ইমান পচিবুল নহয় যে
উম,।
এতিয়াও মোৰ ওচৰে-পাজৰে দুটামান আছে, এটা আছে তোমাৰ হেৰি, জাৰ্মান চাৰ্ফাড
উম,।
আৰু এটা পমি এটা ৰখিয়েই আছে মোৰ ওচৰত। আৰু কি হয় জানা, এ‌‌, ইয়াক পুহিলে
উম,
এই গোটেই ঘৰ নোম-নোম হৈ যায়, চুলিয়ে-তুলিয়ে কাপোৰে-চাপোৰে গোটেই নোম তুমি ভাল পোৱা নাই এই বিলাক কুকুৰ?
কুকুৰ ভাল পাওঁ বাৰু, কিন্তু মানে ভয়ো লাগে ন। উম, ইমানো নাপাওঁ বাৰু।
উম, ভয় লাগে তালে। উম, এইবিলাক মানে কেনে যাক চিনি পাই সিহঁতৰ লগতে ভাল, যাক নাপায় মানে একদম দম দিয়ে।
হয় বাৰু এই, এটা লাগছিলে মোক।
উম, কি লাগিব কোৱা? আমাৰ তাত কম দামতে পাই যাবা।
অ, দিলেই হ'ল তুমি, ভাল এটা চাই।
লৈ যায় যে নোমাল কুকুৰটো দেখিছা?
অ,
সেই নোমাৰ কুকুৰটো লৈ লোৱা এনভেলোপ পাঁচ হাজাৰ থাকিব আমাৰ তাত চাৰে তিনি হাজাৰ দিলে হ'ল। একদম অৰিজিনেল ব্ৰিদ
অ, আচছা। মোৰ তোমাৰপা।
অ, লাগিলে, লাগিলে লৈ যাব পাৰিবা
উম, হ'ব অ, পিছে তুমি চাকৰি-বাকৰি কিবা উম, কৰা নাই পঢ়া।
মই চাকৰি তোমাৰ হেই এতিয়া মই ডিগ্ৰীত জইন কৰিছো হে, এইটো মই এ পি এছ চি, ইউ পি এছ চি দিম।
অ, আচ্ছা।
ফেইল কৰিলে বাৰতে কথা নাই মই যদি এটা এটেম ক্লিয়াৰ কৰো মই সেইখন এটা এটেম ক্লিয়াৰ কৰিছো বুলি ধুনী চাই হেৰি এখন উলিয়াই, বেনা এখন উলিয়াই। তাত এই, পোৱালিক টিউচন দিম, এ পি এছ চি, ইউ পি এছ চি দিয়া বুলি যা
উম, অ, এইটো ভালেই ভাবিছা বাৰু টিউচন কৰিব পাৰি, মানে
কাতই, আহ, হলেওতো এটা হ'লে এক তে অভিজ্ঞতা থাকিব ন।
উম, মই এই গে
কি ভাবিছে নাই?
অ, দি দিব পাৰি ন?
এ, দি চাব পাৰি, পোৱা-নোপোৱা পিছৰ কথা আৰু।
উম, দুইটাই ধৰ, তাৰ পিছত কচিংখন দুইটাই চম্ভালিব পাৰিম।
অঁ অঁ দুইটাই চম্ভালিব পাৰিম আৰু তোমাৰ ষ্টুডেণ্টো আহিব‌ আজি। আজি কালি সেইফালেও ষ্টুডেণ্ট দৌৰি ফুৰে।
অঁ আৰু এজন ল'ৰা আছিলে ন বহুত চোকা আছিলে লক্ষ্যজ্যোতি নাথ-
অঁ অঁ অঁ লক্ষ্যজ্যোতি নাথ হয় হয় হয় লক্ষ্যজ্যোতি নাথ।
অঁ তেওঁ ধৰ সেনেকে কমাৰ্চত আছিলে ন।
ই বৰ্তমান এতিয়া হেৰি হৈ আছে নেকি অখক চিভিল ইঞ্জিনিয়াৰিঙ নে কিবা এটা কৰি আছে। নে ৱেলদাৰিং কিবা এটা কৰি আছিল নহয় সি।
উম' তেওঁ গলও কম পঢ়া বলে।
অঁ অঁ'
উম উম উম' তেওঁ ভাল পঢ়াই ন বহুত ষ্টুডেনে কৈছে।
অঁ তেওঁ পাৰিব বাও তে-
উম'
তেওঁ তাত আকৌ হেৰি বেছি ছোৱালী মানুহ বিলাকহে পঢ়িব যায়।
অ' আৎচ্ছা হয় নেকি।
উম'
অঅঅ' অও' ভাল পঢ়াই চাগে তেওঁ।
অঁ অঁ' বাকী আমাৰ গাঁৱতে এইকেইদিনতে ৰাসখন হব আহিবা।
অঁ' হে মও ৰাস ন।
উম'
উম' হ'ব যাম। আৰু আমাৰ ফালেও নাটক এখন পতা কথা চলি আছে।
অঁ' কেতিয়া পাতিব?
উম' এই অহা মা'হৰ-
অঁ অঁ' এই তুমি পাৰ্ট চাৰ্ট লৈছা নি।
পাৰ্ট লৈছো বাৰু।
মোৰ পাৰ্ট মোৰ পাৰ্টো নাম এই হৰি বুলি কয়।
অঁ' অঁ'
উওম'
এইটোৱেই আৰু ধৰ এই নাটক খনৰ নাম এই ৰুম নম্বৰ এনেকে কিবা এটা আছিলে। পাছ ছয় আছিল এনেকে কিবা এটা আছিলে। উম'
তোমালোক গাঁওৰ মানুহে কৰিছানে নে পাৰ্টি মাতিছা বেলেগৰ পা।
অ' বেলেগ এই এইখন ধৰ গাঁৱৰ মানুহ কৰিব, আৰু এইখন নাট- থিয়েটাৰ আহিব- পাৰ্টি আহিব।
অ‍ঁ' মানে বেলেগ গাঁৱৰ পৰা এজন দুজনক হাইয়াৰ কৰা হৈছে ন।
অ' মে ডাঙৰ ডাঙৰ ধৰ যেনেকে ধৰক উৎপল দাস।
অঁ'
তাৰপিছত আৰু এনেকে প্ৰস্তুতি পৰাস, আবাহন থিয়েটাৰত আছে ধৰ- তেওঁ অঁহ তেওঁ বহুত ধুনীয়া-
মানে এনে কি কৰিবা নে পাৰ্ট লৈছা?
ও পাৰ্টো তেওঁলোকো আছে পাৰ্টট, আমাৰ গাঁৱত পাতিছে ন।
মানে সৰু সৰু পাৰ্ট নে ডাঙৰ ডাঙৰ পাৰ্টে?
তাই নাই তেওঁ ডাঙৰ - ডাঙৰ পাৰ্ট লৈছে।
অ' আচ্ছ।
প্ৰস্তুতিৰ পৰাস উম তেওঁ বাজনীৰ বহুত ভাল এক্টিং কৰে ন।
উম।
প্ৰস্তুতি বা
উম প্ৰস্তুতি পৰাসৰ ভাল। ত তাই তোমাৰ এতিয়া সেই থিয়েটাৰ জগতৰ আনগুনি আছে আৰু।
উম সেইটোৱে।
তায়ে তোমাৰ এই এ থিয়েটাৰৰ কালচাৰ টো ৰাখিব চেষ্টা কৰি আছে আৰু অলপমান হেল্প কৰা হয় আমাৰ বাকী অসমীয়া চেলিব্ৰিটিখিনিয়ে ভাল হ'ল হয় তেতিয়া।
উম আৰু ধৰ এতিয়া নতুন নতুন চিনে অ চিনেমা ওলাইছে।
উম যেনেকে ধৰা চুপা চুপি, চুপা অ' শুনিছা? তেনেকে ধৰ চুপাচ অ চুপা চু পি ওলাইছে, চুপা চুপি টো উলা ওৱান ওলালে, টু ওলালে এনেক টো ওলাই ওলায়ে সেইবিলাক মানুহে যদি সেই ইহতক হেল্প কৰিলে হয় অলপমান ভাল হ'ল হয় আবাহন থিয়েটাৰ ধৰ ধৰ তেনেকুৱাবিলাকক যদি হেল্প কৰিলে হয় আৰু আগবাঢ়ি গ'ল হয়।
সেইটোৱে আৰু ধৰ আমাক যি নহ'ল আমাৰ চিনেমাৰ জগতখন